হেল্ল'
অ' কি খবৰ?
এ খবৰ ভালেই।
অ, তাৰ পৰা হে মোৰো ভালে দে
উম, কি কৰি আছ?
তেতিয়া এ টিভি চাই আছিলোঁ।
ভাত পানী খোৱা হ'ল।
ভাত খালো খালো কেতিয়াবাই খালোঁ। আজি সোনকালে খালো আৰু তুমি খালা নে নাই।
আমি খোৱা নাই এ বনাইছো আৰু খাম আজিও সোনকালে আমিও খাম এ দিনত হাজিৰা মানুহ কেইটামান লগালো অ' বৰষুণ দিছে আজি দিনৰত হাজিৰা মানুহ। কেইটামান লগালো এই জেৱা। দি আছিলো ৰ' বাউণ্ডাৰীতো জেৱা দি আছো। এ কাম ভালেই নহ'লে মোৰ আজি লোকচান হ'ল দে।
হয় দে এই মানুহ বিলাকে কাম।
নহয় মানে কি বৰষুণ পৰি থাকে মানুহ বতৰত। তিতি নো কেনেকে কাম কৰিব বাৰু। অ' নাই -নাই অকমান কাম কৰে আকৌ বতৰ পৰে আকৌ ৰয়। আকৌ অকমান কাম কৰে আকৌ বতৰ পৰে আকৌ, আকৌ ৰ'ব লগীয়া হয় তেনেকে কৰোতে কৰোতে আধাৰ। জেওৱাই নহ'ল চাৰি চাৰিটা মানুহ চাৰিটা মানুহ লগালো হাজিৰা কোনো। কামেই নহ'ল আজি মোক পইচা কেইটা।
অ সিহঁত আৰু চাই টা মানুহৰ লগাই চোৱা দুটা লগোৱা হৈও হয়।
উম নাই বাহ কাটিব লগীয়া হৈছে নহয়। সৰহকে মানে বাৰউণ্ডেৰীখন ডাঙৰটো আমাৰ বা বহুত দূৰ দূৰ হেৰি তে জেৱাৰ দিব লাগিব যে অ অ। বাহ দুটাই কাটিছে আঠডাল বাহ কাটিলে আও।
অঁ অহ অঁ হেৰি কি বাউণ্ডৰীটো ডাঙৰ মানে? অ তহত একেলগে আছ যে। তেৰ
অ নাই আমি জেঠাল জেঠালটোৰ লগত আছো আও, অ একেলগে জেৰুৱা দিয়া গৈছে অ একেলগে দিয়া গৈছে আও। অ বাঁহ বাৰী পৰা বাঁহ কিনিলেতো বহুত টকা হৈ যায়। এতিয়া বাঁহ কিনা নাই বুলি হে
অ হয় নিজৰ বাঁহ খিনি থাকিলে বহুত ৰেহা
অ নিজৰ বাঁহটো আছে কাৰণে ইমান হেৰিটো কমিছে আও এনে বাহ নাথাকা হয়তো আৰু বহুত
অহ এডাল বাঁহতে ইমান এশ টকা ইয়াত মইনা হতে এশ বিশ টকা বেছি দেৰশ টকা মানে হ'ল আমাৰ যে চবেই বাহ কিনি কিনি বনাইছো যে এতিয়া ইমান একে পাইছো আৰু ইমান
অ আকৌ এতিয়া ধৰিলক চৰকাৰে অ এতিয়া আকৌ চৰকাৰেও ধৰিলও ছাগলী পুহিবলৈ ঘৰ বনাই চাং পাতাই বনাই দিব দিছে ছাগলী ঘৰ, এতিয়া এই চৰকাৰে পইচা দিওঁতে যে, ছাগলী জোনে যি পুহিব লাগিব বুলি কৈছে হয়। সেয়া এখন লিষ্ট দিছিলে, সেয়া লিষ্ট মতে ঘৰ বনাব লাগিব। এতিয়া আমাক ছাগলী, মই ছাগলী দিছোঁ। ছাগলী ঘৰ বনাব লাগিব এতিয়া ছাগলী ঘৰ বনাবলৈ একেবাৰে চে চাং-তাং আগৰ ছিলেই কিন্তু সেইটো ঘৰ নহ'ব, এতিয়া নতুনকে একে ওখকে চাং বনাব লাগিব। সেয়াও একেলগে বোলো হাজিৰা খিনি কওঁতেই একে গোটেইখিনি
অ' কৰি ল'ব পাৰিলি হয়। তই খেতিকে নিদিলি কিয়? খেতি দিয়া হয় ইমান চিন্তাই নাছিলে সেইবিলাক।
অহ! হয় অৱশ্যে।
কিছুমানে খেতি দি দিয়ে ন'? অ' ছাগলী আছে জা নাথাকিলে বাৰু, অ'। অ'। নহয়, গোহালি ঘৰতোতে এতিয়া সেহেন্ত মতে বনাব লাগিব আ
অ' বনাব লাগিব। তেনেকে এতিয়া হাজিৰা লগাই পেলাই বনাব লাগিব, এয়া বাঁহ চাহ কাটাইছোঁ সেইকাৰণে।
অ' দিবই আকৌ, আকৌ টো পইচা দিব ন'। পঁচিশ ঘৰটো বনাই দে, আকৌ পাবিয়ে আওঁ।
উম, ছাগলী এতিয়া! ছাগলী ঘৰতে আছেই। ছাগলীতো ইমান টেনচন নাই।
অহ টেনচন নাই ছাগলী আছে আওঁ, পঁচিশ হাজাৰতো বেলেগ কামত লগাব পাৰিবি তেতিয়া হয়?
নাই আনিবই লাগিব! ছাগলী ভাল ছাগলী এজনী কিনিম বুলি ভাবিয়ে আছোঁ, ডাঙৰ ছাগলী। এজনী কিনিম বোলো, ভাল চাই। আমাৰ কিজনী ধৰ অ' আমাৰ ডাঙৰে অকমান, কিন্তু ইমান ভাল নহয় তথাপিও এজনী এজনী ভাল আৰু দুজনী ইমান ভাল নহয় ইমান।
অ'।
তাকেই বোলো আৰু দু এজনী কিনিম বুলি ভাবি আছোঁ। পঁচিশ হাজাৰ টকা পালে কিনিম ভাল ছাগলী এজনী।
অ' এজনীয়ে এনে ছাগলী এজনী কিমান দাম চলি আছে এতিয়া?
ছয় সাত হাজাৰ দিয়ে! ডাঙৰ-ডাঙৰ হ'লে।
ছয় সাত হাজাৰ ডাঙৰ হ'লে।
অ'। এতি বুঢ়ি ছাগলীতো ইমান নিকিনে ন এতিয়া মই আমি মই ছাগলী পোৱালি বেছি এবাক এ এবাৰ প্ৰথম ছাগলী পোৱালি বেছি বেচি পেলাই কিমান পাইছোঁ জান? পোন্ধৰ হা পোন্ধৰ হাজাৰ দুটা অ', অ', অ'।
ছমাহিয়া, ছমাহ হৈছেনে?
এক-আঠ মাহ মান হ'ল পোৱালি কিটা।
অ', ৱাই দুটা পোৱালি আঠমীয়া বেছি ইমান পাইছ।
অ', তাৰপিছত আৰু এবাৰ বেচিছো চাৰে এঘাৰ হাজাৰ পাইছোঁ। মই তিনি কুটা বেছিলোৱে এতিয়া লৈকে, তাৰপিছত আৰু এবাৰ পাইছোঁ চাৰে দহ হা হাজাৰ টকা
ছাগলী পুহিলে বহুত লাভ হৈ যায় ন?
উম, মতা পোৱালি বেচিছো দুইটা।
এনেচোন মা কিছুমানে একে বেচে দচ হাজাৰ এটা পোৱালিতে।
সেয়া ত' তেনেকুৱা ডাঙৰ হ'লে আমি ৰাখিব গৈ নোৱাৰোঁ যে। কষ্ট হৈ যায় তেনেকুৱালৈ ৰাখিবলৈ হ'লে।
আঠ মাহ মান হয়, জানো? এবছৰমান নহয় আঠ মাহ মানতে হয়, নেকি ডাঙৰ? তেনেকুৱা
অ'।
ছয়, সাত মাহ উম, মতা মানুহ আছে সেনেকে আছে কাৰণে লাগি সেইকাৰণে
অ', নহলে, চোৰটো, চোৰটো কাৰণে ৰখি থাকিব লাগিব। বাহ, বাহি পথাৰলৈ, বু যোৱাৰ লগে, লগে মানুহ থাকিব লাগিব। সেইকাৰণে ডাঙৰ ডাঙৰ, ছাগলী মানুহৰ চকুট বেছি পৰি যায়।
অ', সেইটো হয় আকৌ, মানে ঘাঁহ খিনি আনি খোৱা নে, কিবা দানা, চানা?
নাই, নাই, আমি পথাৰতে ৰেল দেও, আমাৰ ছাগলী, দানা খোৱাও, নাই, দানা খোৱাও, চাপৰটো আনি খোৱাও। চাপাৰ খোৱাও, বুট, চুত তিয়াই, অ', বুট, চুট খোৱাও। কেতিয়াবা বুট আনি বুট খুৱাই দিও। সেই বুট, চুট খুৱালে, চাপৰ, তাপৰ খোৱালে, অকমান ডাঙৰ হয় পতককে। অ'।
ডাঙৰ কৰি গৈছো
অ', এইবাৰ আকৌ এটা পোৱালি হে, এইবাৰ এটা পোৱালি বেচি নাপাম, চাগে আও এয়াক ডাঙৰ কৰি পেলাই, ইয়াকো বেছিব লাগিব আও তিনিমাহ হৈছেহে, তিনিমাহ হোৱাই নাই বাও
ছমাহ হ'লে বেছি দিবি, তকোন বেছিকে পাবি।
অ, নাই, আঠমাহ মান ৰাখিম ডাঙৰ। হোৱালে ৰাখিম অকণমান।
অ আঠ মাহ মান দহ হাজাৰ মান পালে ভাল লাগে আৰু ন এটা ছাগলী কাৰণ মোৰ চকুৱ আগতে বেচিছে আকৌ আমি ভাড়া ঘৰত থকা মানুহ যে। এতিয়া দহ হাজাৰ নি দহ হাজাৰ পায়ছে, ছাগলী এটা বেছি।
অ', সেয়া ছাগলী একে হাই ফাই ছা
ই, ইমানো হাই, ফাই নহয়। যে, একেবাৰে
তথাপিও, সেয়া ডাঙৰ হ'ব লাগিব, আমাৰ এইটো ডাঙৰ, ডাঙৰ ছাগলীয়ে হৈ যায়, ডাঙৰে হৈ যায় ছাগলী।
অ', আঠ মাহত ডাঙৰ হয়, আৰু।
অ', ডাঙৰ হৈ যায়।
ইনকমটো ওলাই থাকে ন? ছাগলী পুহিলেও।
উদং, উদং খাই যে, ধুনীয়াকে পেট ভৰে, ধুনীয়াকে ডাঙৰ হয়, সেইকাৰণে।
অ', উদং হেই কৰি দিয় মানে অ' দিয়?
এ, অ', এৰি দিয়ে আৰু ৰখিয়ে থাকে নহয়, মানুহ ৰখিয়া থাকে, আৰু এৰি দিয়ে আৰু, ঘাঁহ খাই থাকে আৰু, আহা সময়ত লৈ গুচি আহে। মালিকে আগতে গুৱাহাটী থাকোতেতো মই অকলে পুহিছিলোঁ কিমান জনী ছাগলী জান?
কিমানজনী?
মোৰ মই সো সোতৰ জনী ছাগলী সোতৰ জনী মোৰ ছাগলী আছিলে।
বাপৰে বাপ কোনট্ৰল কেনেকে কৰিছিলি সোতৰজনীয়ে।
ছিলে তেতিয়া মই লৰাই ছোৱালীটো সৰু তেতিয়া শংকৰদেৱৰ স্কুল স্কুলত পঢ়িছিলে হয় আমি লৰা স্কুল যোৱালে আমি দুইটাই গৈ পথাৰত ছাগলী আলি থৈ আহোঁগৈ তাৰ পিছত পিছত গৰু খিনি মই পিছত অকলে নিও আও সি স্কুল যোৱাৰ আগত ছাগলী দি থাই আহেগৈ মোৰ লগত গৈ এৰাল দি থৈ আহিম গৈ দুইটাই গৈ। সোতৰ জনী ছাগলী। মানহ, বুঢ়ি এজনী
ধেমালি নহয় দেই
অহ, ওচৰ ও, ওচৰৰ বয়সস্থ বুঢ়িজনীয়ে কয় ঐ তোৰ ইমান ছাগলী নে একেবাৰে তই, ইমান লেদাই লেদাই লৈ ফুৰ যে এনেকে কয়। মুখ লাগি গল মানুহজনী হেই সেই তেতিয়া পৰা ছাগলী মৰিল, মৰিল, মৰিল মৰিল যেতিয়া পৰা ছাগলীয়ে কমি গল আৰু। অ, মানুহজনীয়ে সদায় কয় মই লেদাই বেদাই লৈ যাও যে। একে মানুহজনীয়ে সদায়ে কব, তই ইমান হুপা ছাগলী কি কি কৰিবলৈ পুহি আছ। মোৰ সোতৰজনী ছাগলী পোৱালি সোপো টো এক্সট্ৰা ডাঙৰ ডাঙৰ ছাগলীয়ে। মই
দেখা নাছিলি মানুহে। অ'।
অ' এটা পাতে অ' মানুহজনী সদায় দেখি দেখে যে
অ' বেছি থকা বেছি দিয়া নাই যে তাই চকু পৰি আছে, ছোৱালীজনী কিয়নো চকুত নপৰিব মানুহৰ?
অ' তাৰপিছত, আহ গোটেইবিলাক লেদাই বেদাই লৈ যাম উম।
সেইটো চকুত হক নহক, মানুহৰ মুখত ওলাবই সেইটো।
অ' ওলাব আমাৰ ঘৰ যে পোৱালি, আমাৰ ঘৰত যে পোৱালি হয় যায় আমাৰ ঘৰত পোৱালি হৈ যায়, ধৰি লও আমাৰো তিনি চাৰিজনী জেগাত আমাৰ ডাঙৰ ডাঙৰ দাদাটো হতৰ ছাগলী আছিল তেতিয়া। আহাৰ ছোৱালী পোৱালি পোৱালি জোগিব উ চাৰিটা পাঁচটা মানে গোটেই কেইটা বান্দাৰ জৰ সৌ তেতিয়া নিলো নহয় তাহৰ পথাৰলে এ দহটামান, পোন্ধৰ বাৰ কেইটামান ছাগলী পোৱালি বান্ধাত দচটামান বান্দাত থাকে যে।
উম
অ দহটামান বান্দাত একেদাৰে পুৱাএকে খেলি থাকে মানুহে মানুহে আচৰিত হৈ যায় বা সিহত ছাগলী পোৱালি অতজাক বোলে।
হয় অ অত গাল ছাগলী আকৌ মানুহে ইমান একে ঘৰতে দেখে চাহ নেখাই নহয় আকৌ হয়। এ আজিকালি ক'তনো ইমান মানুহে নোপোহাই হৈছে ইমান পুহে কিছুমানে তোৰ ইমানো মানে ন নাৰাখে গৈ বেছি থাকে আৰু মানে চাৰি, পাঁচটা থাকে আৰু এতিয়া
এতিয়া বেছি নাইকিয়া হ'ল এতিয়াহে মোৰ এতি তেতিয়া মানুহজনী কোৱাৰ পিছতে অলপ দিন উম, মানে দুমাহ মানৰ পিছতে হাগনি বেমাৰ হৈছিলে ছাগলী এই হাগনি বেমাৰ হওঁতে মানে দু দুজনীহে ৰলগৈ এনেকুৱাকে মৰিলে চ'ব মৰিলে। তাৰপাৰ অলপ অলপ বেমাৰ লগা দেখি গোটেই গাল বেছি এ চাৰি পাঁচ জনিমান বেছি দিলোঁ। ইৰসোপা মৰিলে।
সেইটো বেমাৰ বৰ বেয়া দে আকৌ মানুহৰ হ'লেও চাচোন কিমান অশান্তি লাগে।
অ' নাই এইটো মুখ লাগাক কেনে বেমাৰটো হ'ল। গলোঁ আৰু বেছিকে অ' মূখ লাগিলে যে সেইকাৰণে ছাগলী নাইকিয়া হৈ গ'ল আৰু নাই এতিয়া একে কুইত কাত হৈ গ'ল আহ।
মানুহে ইটোৱে-সিটোক আৰু আৰু বা কিমানে কয় হয়। সেইটোৱে সিটো, সিটোৱে সিটো। আলোচনা, সেইজনী মানুহে বাৰু আগা-আগি কৈছে, বেলেগে মনে, মনেও কৈ থাকে চাগৈ? এনেকাই হয় দে বস্তু এটা পোহিলেও মানে মানুহে এনে
অ হ'ব দে ন? পিছত কথা পাতিম, ভাত খায় শুই থাক দে, পিছত কথা পাতিম, উম।